হেল্ল',
অহ',
কি কৰি আছা?
এই অকণ ভাত খাই কিনে অলপ সময় জিৰণি লৈছোঁ।
অ', অ', জিৰণি লব লাগে কাৰণ ভাগৰ লাগে না দুপৰীয়াৰ। পিছে -পিছে ভাত কিহেৰে খালা?
ভাত আজি তাৰমানে বহুত মোৰ মন ইচ্ছা কৰিছিল খিচাৰি খাবৰ কাৰণে। কিন্তু গৰমত খাবও নালাগে কিন্তু মনটো ইচ্ছা গৈছিল সেইকাৰণে খিচাৰি বনালো।
অ, খাব লাগে কিন্তু আৰু অলপ গৰম না।
অ',
বৰষুণ বতৰতহে খোৱা।
গৰম অহ।
এইযে কেতিয়াবা -কেতিয়াবা খাব ইচ্ছাও যায়। ফল, ছবজি, মাংস- চাংস এইবিলাক খাবও ইচ্ছা নাযায়।
খাব লাগে চব বস্তুয়ে খাব লাগে পৰিমানটো কম কৰি।
উম, অহ, মানে নৰ্মেল হিচাপতে বনালোঁ। বেলেগুৱাচ এখন চবজি বনাইছো বেছি মচলা- চছলা দিয়া নাই। আলু দিয়া নাই আলু খালো মানে চৰ্বি হয়।
অ'!
মানে, কোমোৰা আছিল।
অ' অ'!
এ, কোমোৰা ফালি কিনে দিছোঁ।
অহ', ঠিকে আছে -ঠিকে আছে কোমোৰা খাব লাগে কোমোৰাত কেলচিয়াম থাকে না।
অ, ন'সুৰাটো ভাল লাগে খাবৰ কাৰণে।
অ'!
উম!
আৰু বেলেগ আৰু একোৱেই বনোৱা নাই, সেয়াই বনাইছে আৰু?
নাই, নাই, বনোৱা নাই আৰু বেলেগ বনোৱা নাই। কিছুমানে আৰু খিচাৰীৰ লগত মাংস বনাইও খায়।
অ'! সেইটো আৰু অলপ মানে, টেষ্টি হ'ব।
অ'! ভাল লাগে তেতিয়াও।
কেতিয়াবা খিচাৰী এনেকে বনাই খাই পাইছা নে নাই?
কি কৈছে?
খিচাৰীৰ লগত মাংস দি কিনে, এনেকে খাই পাইছে নে নাই?
অ'! পাইছোঁ। এ, পূজাৰ হেৰি খাই -খাই পাইছোঁ।
এনেই ঘৰত বনাই খাই পোৱা নাই?
ঘৰত বনোৱা নাই।
অ'!
কেতিয়াবা, এনে খিচাৰি বনালে ধৰ, মাংস থাকিলে, এনেকৈ মানে, থাকিলে আগ আগদিনাখনৰ। তেতিয়া, সেনেকৈ খাওঁ আৰু। এনেই মানে, একেলগে মাংস খিচাৰী এনেকে বনাই খোৱা নাই।
অ' অ'! কেতিয়াবা খাবা হা? সেনেকে মই হ'লে খাই পাইছোঁ। মানে, খুবেই টেষ্টি লাগে। অ'! তাৰমানে, আগতে মাংসটো আগতে, এই মাংস আমি যেনেকে বনাই লওঁ, সেনেকে বনাই ল'ব লাগে। অলপ মাংস পিচ বিলাখন সৰু- সৰু কৰিব লাগে। কাৰণ, খিচাৰীত দিয়া নাই। এ, অকণমান সৰু -সৰু কৰিব লাগে। সেইটো মাংস নিছিনাই বনাই। এক্সট্ৰাকে থৈ দি, তাৰপিছত, খিচাৰীটো হ'ব দিব লাগে। খিচাৰী হোৱাৰ পিছত, খিচাৰীটোত যে আমি, তেল মাৰিব লাগে।
অ'!
সেই, খিচাৰীটো তেল মাৰা সেইখিনিত ঠিকে দিব লাগিব। সেইটো তেল মাৰিবই লাগিব, খিচাৰিটোতো তেল মাৰিব লাগিব। সেইটোও তেল মাৰিলোঁ। তাৰপিছত, এই মাংস খিনি, মাংস খিনি ওপৰত পেলাই, তাৰ পিছত, অকমান পানী দি, একদম লাৰ লাৰি -লাৰি, লাৰি -লাৰি। তেতিয়া, মাংসটো গোটেই খিচাৰীৰ লগত মিহলি হ'ব। তেতিয়া আৰু
সেই, টেষ্টিটো আৰু বেছি ভাল লাগে। সেনেকে, খাইছোঁ আমি ঘৰত। মানে, বনাই পেলাই খাইছোঁ আৰু ভাল লাগে আৰু। নিজে বনাইয়ে খাইছোঁ। অ'! কেনেকুৱা লাগে? কিন্তু, কোনোদিন বনাই পোৱা নাছিলোঁ। আঁ এদিন আৰু মন গ'ল! মন যায় আৰু আজি, এনেকে কৰি চাওঁ। কেনেকুৱা লাগে? তাৰ পাছত, খাই চালোঁ যে, বেয়া লাগা নাই, ভালেই লাগিছে। এই, মানে বিৰিয়ানী -বিৰিয়ানীৰ নিচিনাহে বস্তুটো, সেনেকুৱাই আৰু। খালী, এইটো হ'ল-খিচাৰী। এ, সেনেকুৱা আৰু ভালে লাগিছে। এনেকে বিদ্যু বিদে বিদ্যুক বিদে কৰি কিনে খালে ভাল লাগে। পিছে কেতিয়াবা আৰু কেতিয়াবা আৰু এনেকে কিছুমান মানে এই পূজাই পূজা পাতলেও সেনেকে খা যায়।
অ পূজাত মানে বনাই নহয়।
অ'! বলি দিয়ে যে, পাঠা, পাঠা- চাঠা। বলি দিলে, পাৰ বলি দিলে, এনেকুৱাকৈ ওলাই যে! অলপ ভাল লাগে সেইটো। খায় অ'! তেতিয়া আৰু বেছি টেষ্টি লাগে। হয় না? খবৰ ল'বাচোন? খাই আৰু বেছি ভাল লাগে সেনেকুৱা। ত আও এনেকে খাওঁ আৰু মাজে মাজে কেতিয়- কেতিয়াবা মোৰো মন গ'লে খাওঁ কেতিয়াবা সেনেকৈ।
মানে খিচাৰীৰ লগত অকমান যদি আচৰ বা মিঠা টপ টো মই পিঠা টপটো মানে মই ভাল পাওঁ। টেঙা টকত কৰি মিঠা তকটো বিলাহী বা কদৈ
অ অ।
এনেকৈ যদি টক বনোৱা যায়।
অ অ অ ভাল অ এনেকেও ভাল লাগে। খাব পাৰিম মাজে সময়ে এনেকে বেছিকৈ তাৰ মানে ৰ'দৰ বতৰত গৰমৰ দিনত অলপমান মানে গৰম বেছি
এ আন অনুভৱ বতৰটো সেমেকা হৈ থাকিলে তেতিয়া মজা লাগব ভাল লাগে ভাল লাগে এতিয়াতো আৰু শাওণৰ মাহ ভলে মৰটি চিজেনত।
এতিয়াতো ভলে বামৰ আহিলে আৰু।
অ অ সেই চিজনতো আৰু খায়ে খায়ে বিচাৰি দিব।
অ দিয়ে দিয়ে এই ভীমা শংকৰ যে মন্দিৰ আছে।
অ অ।
তাত আমি তাৰমানে যাও শাওণৰ মাহত যোৱা যায়েই।
অ।
অহ তাত কিন্তু বহুত মানে মানুহবিলাকে দিয়ে গেই। মানে কিছাৰে আমি কিন্তু না- হা আমি তাৰ মানে খাই কিনে যদি মন্দিৰে দৰ্শন কৰো। মানে কেনেকুৱা লাগিব।
তাৰমানে দৰ্শন কৰি আহি খাবা পাব লাগে তেতিয়াহ'লে অলপ অহ তেতিয়া একো নহয় সেইটো অ দেখিছো দেখিছো এনে কিন্তু হেৰিত যোৱা নাই এ মানে কলে ব মৰ হেৰিত যোৱা নাই ম। এনে আগতে কৈছো এনে কৈছো কিন্তু ভলে বমত যোৱা নাই। আৰু সেইবিলাক যে লাইন পাতি পাতি খিচিৰি দিয়ে সেনেকুৱাকে হলে বম খাইও পোৱা নাই কোন দিন হ'ল। খাই পোৱা নাই মানুহ বিলাকে কৈ থকা শুনি শুনো আৰু মাজে সময়ে যে এনেকুৱাকে খুৱাইছে তেনেকে খুৱাইছে আজি পায়খ খুৱাইছে কালি অমুক খুৱাইছে প্ৰতি সোমবাৰে সোমবাৰে সোমবাৰে প্ৰতি সোমবাৰে সোমবাৰে খুৱাই না আহ
খুৱাই আৰু ধৰ এই শাওণ মাহতটো বেছিকে মানে হয় খোৱাই আৰু মানে মানুহ বেছি হয় নহয়।
অ।
মানুহ ৰাতি যায় শাওনৰ মাহত মানুহ বিলাকে
আ।
আৰু বহুত ভিৰ হয়।
আঁহ।
মানে মন্দিৰটো তাৰমানে ভাল লাগে।
উম
মানুহে চব মন্দিৰত কৰি সেইটো মন্দিৰ অলপ বেলেগ হেৰি না মানে মন্দিৰ টো বনাই দিয়া নাই নহয় প্ৰাকৃতিকৰৰ মাজত মানে আছে মন্দিৰটো। প্ৰাকৃতিক বিশ্বৰ মাজত আছে মানে।
নিজে নিজে আও আৱিৰ্ভাৱ ভূঞা।
অঁহ মানে পানীৰ মাজত মহাদেৱটো আছে নহয় আৰু তাত বন বন্দিৰ বনাবও নোৱাৰিল। মানে মন্দিৰ বনালে বোলে হাতীবিলাক আহি ভাঙি দিয়ে।
অ এইটো মাহত মহাদেৱৰ হেৰি বা এম বাবা ভলেনাথৰ হেৰি এইবিলাখানত তাৰমানে গণেশ বাবা আহি দৰ্শন কৰে। সেইকাৰণে মন্দিৰ দি মন্দিৰতটোত সিহঁতে তাৰমানে পানী ঢালিব নোৱাৰিব যে বাবা ভলেনাথক, সেইকাৰণে ভাঙি দিয়ে কাৰণ সিহঁতে ইমান প্ৰকাণ্ড এটা হাতী। সিহঁতেনো কেনেকে মন্দিৰৰ ভিতৰত সোমাব, গতিকে চাৰৰ ফালত যদি কো'লা থাকে সিহঁতে অলপমান ঢালি গুচি যাব কোৰেৰে। সেই কাৰণে মন্দিৰ বনাব নিদিয়ে কাৰণতো সেইটোৱেই, অলপ সিহঁতো দশ নাই জীৱ-জন্তু টো হ'লেও অলপ দূৰৰ পৰা হ'লেও দৰ্শন কৰে সেইটোৱে কাৰণ।
এতিয়াতো বহুত জনজাত হল মন্দিৰটো, আমি যেতিয়া প্ৰথম প্ৰথম শুনিছিলো, তেতিয়াতো আৰু ভয় লগা আছিল, তেতিয়া আৰু মানে জংঘল আছিল আৰু এইবিলাক নতুন নতুন এতিয়া যেনেকুৱা গেট ছেট বনাইছে তেতিয়াই পকীও নাছিল, অকল মাটিত আছিল আমি যেত তিয়া প্ৰথম প্ৰথম মানে শুনিছিলো, তেতিয়াই আমি গৈছিলোঁ।
অ
তেতিয়া এইবিলাক পুকী-চুকী নাছিল বা এনেকুৱা এই পোক-চোক খোৱা নাছিল আৰু ৰাস্তাটোও মাটিৰ আছিল, তেতিয়া যাবৰ কাৰণে বহুত কষ্ট আছিল। এতিয়াতো গাড়ীৰ ওপৰতে যায়। তেতিয়া আমি খোজ কাঢ়ি কাঢ়ি তলৰ পৰা গৈছিলোঁ। আৰু তেনেকুৱা বামুণ চামুণো বেছি নাথাকে এটা দুটা থাকে, দিনটো পূজা কৰি গুচি আহে। মানে একদম ভয় লগা ধৰণৰ আছিল, এতিয়া এনেকুৱা লাগিছিল ভগৱান তাতে মহাদেৱ আছে, তেনকুৱা লাগিছ ছিল আৰু এতিয়া যেতিয়া মানে জনাজাত হৈ গ'ল নহয় মানুহ বহুত হৈ গ'ল,
অঁহ।
তেতিয়া ত ধৰ বহুত মানে হেৰি হল আৰু। ধৰা ৰাস্তা-ঘাট বিলাক পকী হ'ল।
অঁহ।
এতিয়াতো গাড়ী লৈ যাব পাৰি তাত ওপৰলৈকে। এতিয়া মানে ধুনীয়া কৰি দিছে আৰু।
অঁ।
আৰু আগত আগতে যেতিয়া আমি গৈছিলোঁ তেতিয়াতো এখন দোকানো নাছিল।
অঁহ।
আমি ঘৰৰ পৰা এনেকে নিব লগা হৈছিল, এতিয়াতো ৰাস্তা-ঘাট মানে দোকানে দোকান। আৰু এতিয়া এই শাওণ মাহ আহিছে নহয়, শাওণ মাহত আহিছে তটো এনে মেলাৰ দৰে দোকান বহে, মানে বহুত জনাজাত হৈছ এতিয়া আৰু বহুত মানুহ হয় এতিয়া, আগতে ইমান মানুহ হোৱা নাছিল। গৈছিল কিন্তু অলপ কম হৈছিল।
অ অ।
যাবৰ কাৰণেও অসুবিধা আছিল আৰু এতিয়াতো গাড়ী চাড়ী বহুত সুবিধা হ'ল।
এই গেটটোতো বিজয় চক্ৰৱৰ্তী বনাই দিছে না এই যে বিধায়ক আছিল বিজয়া চক্ৰৱৰ্তী মাইকী মানুহ যে মাই কি বিধায়ক গৰাকী তেখেতে বনাই দিছিল, তাক লিখা আছে না গেটটোত। বিজয়া চক্ৰৱৰ্তীৰ গেট বুলি এনেকা লিখা আছে তো। ভাল'ব এ বি বি বিধায়ক বিলাখানো যায় না সেইকাৰণে অলপমান ৰাস্তা ঘাট বিলা খান
এইটো যিমানে জনাজাত হৈছে সিমানে ভাল হৈ আহিছে আৰু।
অ অ আৰু আৰু কিবা মানে গ'লে তাতে উম মানে কিবা আশা পূৰণ হয় নেকি?
অ বহুত আশা পূৰণ হয়। তোৰ মনৰ অহ। অ মনৰ ভাৱ চিন্তাবিলাক ভাল কৰি লৈ যাব লাগে আৰু মনৰ বেয়া ভাৱ লৈ যাব নালাগে আৰু তেতিয়া আৰু ভগৱানে সেইটো হয় কৰে আৰু চাই আৰু।
অহ।
হয়তো, এনেতো মানে ভাগ্যত যি আছে সেইটোয়ে হ'ব।
অ
কিন্তু অকণমান হ'লে, ভগৱানে সেইখিনি সহায় কৰে আৰু।
অ অ ঠিকে আছে
যাব লাগে কেতিয়াবা মাজে মাজে যাব লাগে কেতিয়াবা ভাল লাগে এতিয়া মনৰ অ অ মন্দিৰটোত এ গ'লে কিবা মনৰ কিবা শান্তি পায়। ভাল লাগে আৰু পানীখিনিতো চবৰ কাৰণে কি ধুনীয়া ঠাণ্ডা পানী।
অ
পানীতো আৰু এনেকোৱা ধৰ এনেকোৱা মানে বনাই ছে প্ৰথমতে ভৰি খন ধুই কিনে মন্দিৰত যাব লাগে। ভৰি কি পাইপো নালাগে মানে নিজে মানে ধুবও নালাগে।
অ
মানে নিজৰাতো দি খচি যাব লাগে তাৰ পিছতহে দৰ্শন হ'ব পাৰি।
অ
মানে এনেকোৱা ধৰণৰ।
এতিয়া তাৰমানে এডাল বাঁহৰ সাঁকো দিয়াই আছে ন।
অ অ বাঁহৰ দিয়া আছে। বাঁহৰ মানে এতিয়া মানে লহাৰ দিয়ে বনাইছে অলপ।
অ
টো ভালকৈ মন্দিৰটো মানে পুৰা সম্পূৰ্ণকৈ বনা নাই আৰু। মন্দিৰ তাৰমানে বনাব নোৱাৰিলে তাতে।
অ
মানে ভগৱানে তাৰমানে তাত বনাবা নিদিয়ে।
অ
মন্দিৰ মানে বনালে মানে এইবিলাক হাতী বিলাক আহে নহয়। ভাঙি দিয়ে বনৰীয়া হাতী আছে।
বনৰীয়া হাতীয়েতো দিয়ে ন।
অ অ অ
ভালে পাবা।
বহুত পাহাৰ এলেকা বহুত মানে জংঘল আছে ভিতৰত দেখি আৰু যাব পাৰিল।
অ
মানুহ ঘৰ আছে নেকি সেইটো মই নাজানো। কিন্তু আৰু ভাল লাগে তাত অহ
এইখন পাহাৰ চকদৰ পাহাৰৰ লগত সেইখন পাহাৰ লিংক আছে কিজানি
কোনখন পাহাৰ
চকদৰ পাহাৰ বুলিয়ে কয়
অ অ অ
সেইখন আকাৰত টো লিখা আছে সেইটো
অ হ'ব পাৰে।
বহুত হাতী।
অ অ'হ।
অ'হ, অ'হ।
এই এইবছৰত মানে এই শাওনা মাহত গলে আমাক কো লগ ধৰিবা আমিও অলপমান যাম বুলি বুলি আশা লৈ আছো আশা লৈ আছো
অ অ ল অ মনত এটা আশা পু পুহি ৰাখিছো যাম বুলি ভগৱানে নিবও লাগিব নিজেও যাম বুলি যাব নোৱাৰো অ